ফুৰিব কৈচোন ইমান মানে।
এ নাই আমাৰ ইয়াত বুজিছ।
হে?
আমাৰ ইয়াত তোৰ বিৰাট গৰম।
হয় নেকি?
অ আমাৰ কাৰ্বি আল কাৰ্বি আলং এফালে বিৰাট গৰম পৰিছে আৰু-
উম।
তহঁতৰ তাত গৰম নাই?
গৰম গৰম।
আহ। তোৰ পথাৰত গৈছিলো আজি। ৰুণী লগাইছো।
আচ্ছা।
পাহাৰত অলপ জুম খেতি কৰিছো আৰু মানে তোৰ শাক পাচলি অলপ কৰিছো ধান- খেতি অলপ কৰিছো আৰু, আমাৰ এই কাৰ- পাহাৰত তোৰ বৰষুণ দিয়ে আছে আৰু বিৰাট বৰষুণ।
আচ্ছা ৰবিচোন দে, শুনচোন?
ক
এ ৰবি মই মাত তাত মাক মাতো ৰবিচোন।
অ মাতচোন।
অ মা।
বাকী বাকী খুৰীডও ভাল আৰু। খবৰ খাতি।
হাঁ।
খুৰীডৌ খবৰ খাতি ভাল আৰু।
এ খুৰীদৌ শুই আছে।
অঁ কিবা বেমাৰ হৈছে।
এই নাই গৰম যে শুই আছে গাটোত মানে এ ভাত পানী বনাই কৰি লৈ গৰম লাগছে ন।
অঁ অঁ লাগছে তো হেৰি কৰিবি সেয়া বেছি- এয়া মাছ মাংস খাব নিদিবি গৰম বহুত বাৰহিছে।
এই নাখায় নাখায়।
অঁ। বাকী খা খবৰ ভাল আৰু।
ভাল দে তো।
এ আছো দে এই কামৰ পৰা ৰক্ষাই নাপাও আৰু মানে তোৰ- ইটো সিটো কৰি থাকোতেই যায় দিনটো আৰু।
অঁ বা হ'বই আৰু এটা সময়ত আৰু কাম কৰিবই লাগিব এতিয়া উপায় নাই। কাম কৰিললে কপা খাবি কপা।
হয় কালি তোৰ কি হ'ল জান কালি তোৰ গাহৰিগিটা দিছিলো পথাৰতে- মানে এৰি দিছিলো বোকা অলপ আছিলে।
পথাৰত গ'ল আৰু তাতে মানে তোৰ কি হ'ল এয়া গাহৰিগিতা- তাক গাহৰি তাতে মৰিলে বুইছ নাই।
কেনকে?
কেনেকে মানে তোৰ নাজানো আৰু মানে তোৰ গাহৰিগিটাই- এয়া কিবা হ'ল নেকি বেমাৰ আজাৰ তাতে মৰি থাকিলে এটা।
অঁ গাহৰি অঁ গাহৰি দি হাল বাব পাৰি নে বাৰু।
হেই কোনে কৈছে গাহৰিদি কোনে কৈছে হাল ভাই বুলি।
এ ময় কৈছো দেই মোৰ মানে ভাবিছো।
সেই কথা ক দে কি আৰু আজিকালি গৰু দিয়ে মানুহে হাল নেবাই। যি আধুনিক যি যুগত যি টেক্টৰ ওলাইছে আৰু সেবিলাক দিয়ে হাল বাই ন। তই কি খালি ভাত ম ভাত তাত কি খালি।
মই মানে আজি হেৰি ভাত খালো পানী দিয়া ভাত ধুনীয়াকে।
অঁ।
তাছত আৰুছ মানে এনেকে এয়া পিটকা দেই এইবিলাক হেৰি পিটকা।
অঁ'
ইঁয়াৰ চব মানে পোৰা পিতিকা আলু-
অঁ'
কঁঠাল গুটি-
অঁ অঁ অঁ।
তাৰপিছতে গাজৰ খৰিচা বুলি যে কয়। শুনিছ না।
শুনিছো শুনিছো ক আৰু।
অঁ গাজৰ খৰিচা।
অঁ।
ধুনীয়াকে এনেকে নিম এনেকে খালো নিমখ তে টেঙা টেঙা লাগে যে, তাৰপিছতে অলপ মাছ উম অ মাছ অলপ মাছ এটা মাছ এপিছ মানে মোৰ ফ্ৰাই কৰি তাৰ ধুনীয়াকে পিয়াজ, তেল দি ধুনীয়াকে খালো সেয়া সেনেকে মানে এ পিটিকে পেলাই খালো। সেনেকে আৰু।
অ আজি তাকেই আজি, আজি পাহাৰ পৰা তোৰ হেৰি কাটিলো আৰু বাঁহ অলপ কাটিলো।
আজি হেৰি নাই নেকি ধকালে বৰষুণ পৰা নাই নেকি
নাই নাই
ৰাতিকে দিব চাগে
ৰাতি দিব চাগে
উম হেৰি এনে এই আমাৰ বৰষুণ মানে চিত চাত নাই আৰু।
আমাৰ ইয়াত বৰষুণ দিয়ে থাকে মানে তোৰ হেৰি কৰে ইয়া বৰষুণ তোৰ এইকেইদিন হোৱা নাই আৰু। কিন্তু তোৰ পাহাৰৰ ওপৰত বৰষুণ সদায় দি থাকে।
অ ফুৰিব কৰিব গৈছ নে নাই?
এ ক'তনো যাবি আৰু আমি এতিয়া পাহ ক'ত যাবি তহঁতে আৰু?
আমি এইফালে যাম পাহাৰ ফালে আৰু পাহাৰ মানে
এ পাহাৰত যোৱা নকবি আৰু ঘৰৰ ওচৰতে পাহাৰ বহুত অশান্তি দিয়ে পাহাৰে বুইছ- ছ তহঁতে এতিয়া পাহাৰ এতিয়া তহঁতে মানে বহুত দিনৰ মূৰত দেখ ন পাহাৰ তহঁতে তহঁতে ভাল লাগে আমি দেখিয়ে থাকো ন আৰু মানে তোৰ বহুত কষ্ট ত হয়
ত হয় বাৰু নহয় ন নদীৰ নিচিনা জেগা মানে কোনো মানে শান্তি পৰিৱেশ ইমান ওখও নহয় ইমান ইমান ওখও নহয় ইমান চাপৰো নহয়
অ হেৰি যোৱা নহ'লে তহঁতে
ফালে যাওঁ নেকি
হেৰিত পিনি কি আৰ ত
হা
হেৰিত যাবি
ক'ত
এইয়াতোৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। বুইছ
অ
দেৰ দুই কিলোমিটাৰ মান হ'ব
উম কিমান মান স কিমান মান সময় লাগিব?
এ বেছি সময় নালাগে আৰু হৈ যায়।
আ
বছি সময় নালাগে হৈ যায়।
কিমান মান দেও
এই তোৰ হেৰি ডেৰ ঘণ্টা মান পথাৰৰ নিচিনা এখন আছে দেই
অঁ।
পথাৰৰ নিচিনা আছে তাত ধুনীয়াকে মিনি চুইজাৰেলেণ্ড বুলি কয় নহয়।
উম।
এনেকুৱা নিচিনা লাগে মানে মিনি ছুইজাৰলেণ্ড বুলি কয় আমাৰ এইখিনি আৰু।
মানুহবোৰ আহে, বুজিছ?
উম, উম।
তই যাবি নেকি আৰু?
নাই এইকনো মোক ধাকা যায়।
তই যাবি নে আৰু?
নাই মোক মই যেনিবা যাম, মোক কোনে লৈ যাব?
কি কৈছ?
মই যেনিবা যাম, মোক কোনে লৈ যাব?
গাড়ী চাৰী নাই স্কুটি নাই?
নাই নহয় একো নাই।
হা?
নাই নাই, একো নাই।
হ'ব দে আৰু চিন্তা নকৰিবি মই তোক মই মোৰ গাড়ীখনতে লৈ যাম আৰু।
অ', তোৰ গাড়ী কেতিয়া কিনিলি? মোক কোৱাই নাই চোন।
এ গাড়ী কিনিলো আৰু বেছি দিন হোৱা নাই। বুজিছ আৰু?
অঁ, সেইখন আছে, এতিয়া ভাত-পানী তই কিহে খালি?
ভাত পানী তোৰ হেৰি দি খালো তোৰ এয়া গাহৰিয়ে লাইশাকে বনাইছিলে আৰু।
উম। খাই বৰ ভাল লাগে ন' এইটো, কোন কোনখিনি খাইছ তহঁতৰ তাত কোনখিনি খাও কোনখিনি বনাইছে আজি মাং মাংসটো বনাইছে নে তেলটো বনাইছে?
না না তোৰ মাংসটো মানে তেল মাংস দুইটাই একেলগে আছে আৰু।
অ'।
ঘৰৰে গাহৰি। তোক যে কৈছিলো কালি পথাৰত এটা মৰি আছে। অঁ, সে সেইটো মানে কি এতিয়া মৰি আছে ন' এতিয়া পেলাই দিম নেকি ইমান ডাঙৰ ইমান টকা লৈছে ন'।
সেইটোকে কাটিলো আৰু গা এ গাঁৱৰ মানুহকো দিলো ওচৰৰ পাজৰৰ মানুহকো দিলো মানে সেই টো গাহৰিৰ মানে অলপ মানে কিবা অলপ বেমাৰ আছিলে। সেইটো কাৰণে মৰিলে ন' খাব পাৰি একো কথা নাই।
সেয়ে খাব নালাগিছিল তেওঁয়ে এই মানে কি কিবাকিবি আজিকালি বেমাৰ আহে ন' ছোৱাইন ফ্লু, কিবা কিবি এইবিলাক বেমাৰী বেমাৰ থাকে যে।
সেইটো সেইটো হয় আৰু কিন্তু উপায় নাই ন' আৰু।
বুজি নেপাল কি কম আও।
অ', কিন্তু তোৰ গাহৰিটো খাই ভাল লাগিলে বিৰাট তেল।
ঘৰুৱা গাহৰি আৰু কেলে নহব তেল।
অ, বিৰাট তেল একদম বঢ়িয়া লাগিছে।
তাৰ পৰা আৰু এটা গাহৰি আছে নহয় বগা গাহৰি এটা আছিলে অলপ বগা নিচিনা দেখে যে।
কৰ্বিআলং ফালে আহিবি না? কেতিয়া আহিবি?
হেৰিনা শুনচোন। ত ঘৰত আৰু এটা বগা গাহৰি এটা আছে ন' বগা কে যে অলপ।
কি কলে?
তহলৰ ঘৰত আৰু এটা বগা গাহৰি এটা আছে নহয় বগা আকা গাহৰি এটা,
আছে-আছে বগা এটা আছে।
এটো আৰু খুৰাও শকৰ হৈছে নে এইটো
অ, মানে তোৰ সেইটো হৈছে অলপ মানে তোৰ কি হৈছে তোৰ সেইটো এতিয়া কিবা মানে বেলেগক মানে দি পঠিয়াইছো সেইটো দুদিন মানৰ কাৰণে আমাৰ মানে ৰাস আমাৰ-আমাৰ ৰাস, অলপ মানে অসুবিধা হয়।
আৰু হয় বাৰু।
অ', এ সিহঁতক দি দিছো আৰু।
উম, ভালে কৈছ দে। বাকী এতিয়া নোখোৱা নে নে কাম কৰিব যাবি।
হেই তোৰ অলপ পিছত যাব লাগিব আৰু।
ক'ত যাবি?
এই তোৰ গাহৰিকেইটা পথাৰতে আছে ন। সেইকেইটাকে আনিম পেলাই অলপ ঘৰতে দানা পানী দিব লাগিব কচু কাটিব যাব লাগিব অলপ। পিছত আৰু
এই পাহাৰৰ ওপৰত যাব লাগিব কচু কাটিব আমাৰ ইয়াত নাপায় ন।
উম,
বুজিছ নাই তাকে মানে, তাকে মানে এতিয়া কচুটো কাটিব যাব লাগিব আৰু এতিয়া। মানে আমাৰ ঘৰৰ মানুহটোৱে এতিয়া কি কৈছে তোৰ হেৰিত, যাই ৰ ৰ এয়া পাহাৰৰ তললৈ যাব বলে। কিবা এটা কামত এতিয়া মোবাইলটো লাগে বিচাৰি আছে আৰু। মোৰ মোবাইলটো মোৰ মোবাইলটো মানে তোৰ চাৰ্জ দিছিলো ন।
অ, চাৰ্জ হ'ল নাই দিয়া?
অ, হ'ল এতিয়া সেইটো মোবাইলৰ পৰাই কথা পাতিম ৰ আৰু। এইটো মোবাইল দি দিওঁ আৰু তই ভাত খালি নহয়।
মই ভাত পানী খালো দে খাই কৰি সেয়া শুব লৈছো বোলো তেতিয়া তই ফোন মাৰিলি মই বোলো কিয়াবা ফোন মাৰিছা এনেই কথা পাতো ৰ।
অ, নুখুবি ৰ আৰু এটা কথা আছে সেইটো মোবাইলৰ পৰা ফুল মাৰিম।
অ, অ, চাহ হ'ব দে দি দে।
অ, দিদিও দে মই মই মাৰি আছো ফোন হা।
অ মই অ হ'ব দে মই মাৰিম ৰবি
অ হ'ব দে তই কৰিবি মোৰ ৰিচাৰ্জ নাই অ অ